হেল্ল-হেল্ল, অ'। কি কৰি আছা। কি কৰি আছে।
মই ভাজি অকণ বনাইছিলো, মাছৰ ভাজি অকণ বনাইছিলো। তাৰ পাছতে তাঁত-বাতি কৰি আছিলো যে, তাঁত-বা তি সামৰি মেলি আহি পেলাই পাইছোহিহে।
অ', ক'ত কৰিবলে গৈছিলে তাতবাতি।
সেই ওচৰ মানুহ এজনী।
অ'।
খোৱাবোৱা কৰিলি না।
অ', কৰিলো-কৰিলো। বাকী ভালেই নহয় আও।
ভালেই, ভালে-ভালে।
অ'। বহুত দিন বোলো ফোনটাও মৰা নাই, অ'-অ', ভালে আছে, বহুত দিন বোলো ফোনটাও মৰা নাই, খা খবৰও নাই, অহাও নাই।
অ'-অ', দেখা হায়
দেখা সাক্ষাটো নাই অলপ খবৰ এটা লওঁচোন।
অ'।
তাপা মাছপুঠি তেতিয়া ওলাই আছে।
মাছ-পুঠি মানে, কেইটামান ওলাইছিলে আজি ওচৰৰ মানুহ এঘৰে চেপা পাতিছিলে। তাই কেইট মান দিছিলে সেইকেইটাকে সেই ভাজিছিলো।
অ', আমাৰ ওলাই বাৰু মাজে মধে পানী হৈ আছে নে
উম, আজি বৰষুণ দবা খুনা বৰ ষূণ দিছে পানী হৈছে যে।
অ', আমাৰো দিছিলে বাৰু। আমাৰো পানী অলপ হৈ আছে, দুই চাই কিটামান পায় বাৰু।
অ',
চে
উম উম আছে ল'ৰা শুই আছে পীক্ষা পৰা আহি পেলাই।
অঁ, ছোৱালী?
ছোৱালী আকৌ তাই সেই অকমান অকমান এই দৌৰিবলে যায় যে।
অঁ।
ফিল্ডত দৌৰিবলৈ গৈছে।
ঘৰতে আছে দাদা?
আছে আছে।
অ', আজি কাম কৰিব
নাই আজি এই বতৰ বেয়া যে কাম কৰিবলে কলৈ যাব আও। ইহত এতিয়া ঘৰত তে আছে আৰু তাৰপিছত এই ছোৱালীজনী হেৰি নহয় কিবা কিবা এটা হে এইবোৰ শিকোৱা মেলাত কৰিবাচোন এই আমাৰ ইয়াত এইবাৰ এইবাৰ উৎসৱ পাতিছে যে। উৎসৱতে কিবা এটা কিবা এটা তাত কৰিব পাৰিব।
তাকে সেই ওচৰতে পাইছে নি আপোনালোকৰ?
ওচৰতে ওচৰ এই নামঘৰটোত। মই বোলো নহয় খবৰ এটা দিব লাগিব ছোৱালীজনীয়ে অকমান কিবা কিবি যি জানে ছোৱালজনীকে বোলেও দেখুৱাব লাগিব। অ কবিতা আবৃত্তি ক বৰগীত তেনেকে। এনে সে থাকিবা সেইকেইদিন আমাৰ ঘৰত থাকা তেতিয়া আহিব পাৰিবা।
অঁ', তাকেহে আৰু চাওঁচোন স্কুল বন্ধই হলে যাব লাগিব। এতিয়া পৰীক্ষা এটাই হ'লে গৰম বন্ধই হ'ব কৰি নহয়
অ গৰম বন্ধ দিনতে জাব হব খেতিত লাগিবা ছোৱালীক থৈ গ'লেহিয়ে হ'ল গৰম বন্ধৰ কেইদিনত আমাৰ ঘৰতে থাকিব তেতিয়া তাই হেৰি কৰি শিক শিকি যাব পাৰিব। নতুবা আজিকালিৰ ল'ৰা ছোৱালী চব ফালে নহ'লে নহয় অ, অকল এফালে থাক কিলে ক'ৰ পা হ'ব নু আৰু।
অহ।
বাহিৰা দিশটোৱো লাগিব ন।
অহ হয়।
সেইকাৰণে মই বোলো, খালে খালে। খাই বৈহে অকণমান বোলো ৰৈ হেৰি লৈ পেলাই শুই লোৱা, শুই লোৱাৰ পিছত আকৌ তুমি সেই পঢ়িব লাগিব সেই তেনেকৈ শুই আছে আৰু।
অহ অহ তাকে আৰু, আমাৰো ল'ৰা পৰীক্ষা আছিলে ছোৱালীয়ে দি মেলি আহিলে বাৰু ল'ৰা আহিলে ল'ৰা পিছবেলা আছিলে।
অ', পৰীক্ষা কেনেকুৱা হ'ল বাৰু সিহঁতৰ।
ছোৱালী ঠিকে আছে ল'ৰাও ঠিকে আছে বুলি কৈছে বহী চালেহে গম পাম এতিয়া কেনেকুৱা হয়। কিমান পায় কি কৰে।
তাকেহে। ল'ৰা ছোৱ বিলাক সেইটোৱে আৰু ভাল হৈছে বুলি কোৱাৰ পিছতহে গম পোৱা যায় বহি দিলে। উম উম উম।
তাৰপা হেৰি, ল'ৰাক কি টিউচন চিউচন দিছে নেকি? এইবাৰ টেনত নহয় জানো?
টেন অহ, টিউশচন দিয়া হৈছে বাৰু গণিতৰ টিউচন এটাই দিয়া হৈছে তাকে বাকী বিলাকত দিয়া নাই সি চাইন্সটো অকনমান টান পাইছো বুলি কৈছে চাইন্সটো জানো চাই লওঁচোন। যদি বেছি হেৰি হয় দিয়া চাইন্সৰ অকমান দিয়াবো লাগিব।
মইয়ো এই গৰম বন্ধতে টিউচন এটা দিয়াম বুলি ভাবিছোঁ বাৰু। এই পিশলাগুৰি স্কুলত মা ষ্টৰ এজনে কৰেহি হেনো। গৰম বন্ধত কৰিব। সেইজনৰ ওচৰতে দিম বুলি, মেটছ'ৰ অ'।
অহ।
তাত দিম বুলি ভাবি আ ছো, এতিয়া কি হয় লগ খং এটা পালে পঠিয়াম আৰু আকৌ ভয়ো লাগে নহয় আজিকালি অকলে পঠি
উম গাড়ী মটৰ যিহে, ওলাই গৈ ঘূৰি অহালৈকে তোমাৰ সমস্যা স্যা সমস্যা উপায় নাই।
অ। কেহে। ঘৰতে কৰিবনে নে খেতি।
খেতি ঘৰতে কৰিব লাগিব আৰু। ওচৰৰ মানুহকেইজনীক একে লগে ভাগে লৈ মেলি ৰুব লাগিব নতুবা অকলে ৰুব নোৱাৰো দেই। মোৰ বৰ ভয় লাগে অকলে মাত এই ৰুবলে।
খেতি বুলি ক'লে ভয় আহিয়েই যায় আৰু আমাৰ বাৰু তাকৰ। আমাৰ গৰুৱে কম কমকৈ দিব লৈ কৈছো আৰু।
মাক গৰু নাযায়। ট্ৰেক্টৰে দিয়ে যে সৰকে দি দি একেদিনাই। সেই তেনেকুৱা ৰুবলে। যাবলৈ বহুত ভয় লাগে দেই।
অ আমাৰ বাৰু ভাল এইফালে ইজনী সিজনী অকমান ৰুইমেলি দিয়ে বাৰু। আমাৰ ওচৰ ঘৰ দিয়ে মোৰ এই জা। নিও দিয়ে।
অ ভাল ভাল মানুহখিনি ভাল বেয়া বুলি কব নোৱাৰি।
অ বাকী তাত সোঁত আছে নে।
এ তাত এযুটি লগাই লৈছিলো এইবোৰ উদ্যমিতা আঁচনিত সেইবিলাক তাঁতৰশাল দিলো দি লৈ পেলাই পৰ এতিয়া মোৰ এতিয়া মানে আঁচনি এইখনৰ সেই। এ উম তাঁতৰশাল থাকিবই লাগিব চাৰ্ভে কৰিবলৈ আহিলে। দেখুৱাবই লাগিব। চাৰ্ভে। লোকৰ লোক ক ঘৰত দেখুৱালাগেও নহব নিজৰ ঘৰত তাঁতৰশাল থাকিবই লাগিব।
অ, অ এইবোৰ পুতৰ এইবিলাক আছে আৰু।
গোটৰ নহয।
গোটৰ নহয়।
নহয় গোটৰ মানে নিৰ্দিষ্টকে গোটৰ নিজৰ গোটৰ নহয় এইবিলাক এইবোৰ ভিও গোট যে। ভিও গোটৰ হে।
অ।
ভিওৰ গোটৰ পা, তেনেক তে মানে সেইবোৰ ফটো মোৰ মাৰি দেখুৱাব লাগিব দিব লাগিব।
অ, কেলে মেচিন এটা ল'ব আপুনি কি আঁচনি এইটো? মাই ন। মাইনাম কি লম বুলি কৈছিলে নহয়।
আ।
এ, আম, কি আঁচনিয়ে তাঁতৰ শাল ল'ম বুলি কৈছিলে নহয়।
অ', অ', এ, মইনা মইনা মইনা তাঁতশাল অ', সেইখন ল'ম বুলি ভাবিছোঁ তাক তে কি ক' জানো, হেৰি ইয়ে পইচাও লাগিব আ আকৌ ডাঙৰকে ঘৰ এটা বনাই ল'ব লাগিব যে। ঘৰটো বনাই মেলি আগ পাছতহে সেইখনলৈ হেৰি কৰিম বুলি ভাবিছোঁ, মই এই মানুহ কেইজনীক কৈছো বাৰু। মইবোলো মানে খাল এট খন আনে মোক মানুহ কেইজনীমান তেতিয়া প্ৰয়োজন হ'ব। তোমালোকে হেৰি কৰিবা মোৰ লগত যোগাযোগটো ৰখাবাচোন বাৰু তেতিয়া মানে মানুহ সৰহকে লাগিব।
বাও আনিলেও
অ', অ', অ'। হ'ব দিম কেনে নিদিমনো। বা গোটেবোৰ হাতে পাতে লাগিলে সৰহ সৰহকে ব'ব পাৰিম, একেলগে বিক্ৰী কৰিব পাৰিম, তেতিয়া ধৰাচোন পইচাটো সৰহকে সোমাব। গোটেইকেইজনীয়ে হ'ব, গোটেই কেইজনে এ, এহ হে ধৰা, লাগি ভাগি পইচাটো পাব পাৰিম।
অ', তাকেহে মোৰো সাতহালহে বাৰু, এখন-এখন আছে।
হেৰি, চাদৰ লগাইছিলোঁ যে নুনী চাদৰ, তোমাৰ এতিয়া মানে মানুহৰ ৰক্ষাই নাই, কেইজনীকো লাগে, সিজনীকো লাগে। এ, আকৌ বুলো এতিয়া বাৰিষ ষা আহিলে ৰঃ, মই বাৰিষা যোৱা পিছত বোলো লগাই দিম বোলো। খা-খৰালিমহীয়া, এতিয়া নোৱাৰো আৰু। বাৰিষা আকৌ তাঁতশালসোপা পাত পাতি থ'লে আকৌ হেৰি যে নুনী সূতাটো ব-আনি থ থ'লে বেয়া হৈ যায় যে, সেইকাৰণে বোলো এতিয়া মই, উম জেঠ টান মাৰি মাৰি ধৰে
উম, আমাৰ এইফালে আগবেলা দিনটো বৰষ ষুণ যে বৰকে মোৰো তাঁতশাল আজিবৰকে বোৱাই নাই। মেখেলা যিটো লগাই থৈছো
অ'।
তাৰ পৰা সেয়া বতৰ জহত যোৱাই নাই।
অ'। বুঢ়ীজনী ভালে আছে?
এইজনী আছে আছে।
অ', অ', অ'। আজি চেলাইন চেলাইন দিয়া হৈছিলে নেকি নাই দিয়া?
আজি নাই দিয়া, এনে সিদিনাখন দুটা দিয়া হ'ল আৰু। এতে দিয়া, মাজে মাজে মই অকমান অকমান খাব নোৱাৰা হয় ডিঙিত। প্ৰব্লেম যে। তাৰপিছত আকৌ ভাল হয় আও। খায় অ'।
অ', কোমল ভাত খুৱাব লাগে কোমলকে বনাই। পেলাই।
অ', অ'।
নহয় মানে কি ভাই তেনেকুৱাত তেনেকুৱা ভাতো বেছি থুৰ থুৰীয়া হ'লে মানে তাই গিলিব নোৱাৰে যে।
উম।
মান হ'লেও মানে আকৌ নেখায় চাগে আ ত' টান ভাত খাই থকা অভ্যাস আছে চাগে।
বৰ পেৰপেৰিয়া হ'লেও নাখাই, মই মাজে মাজে অকণ খিচিৰি অকণ অকণ বনাই দিওঁ। তেনেকে খায়।
অ', টান ভাত হ'লে বেয়া হেৰি ডিঙৰ শুকিবলে অকমান টান পাই যে, বাকী সেই চিনেমা চাবলে যোৱা হ'ল নে বাৰু?
চিনেমা চোৱা নাই তাকেহে যাওঁ নে নাযাওঁ জানো?
অ', আমাৰ ইয়াৰ মানুহবোৰ একদম চিনেমা চাবলৈ ৰক্ষা নাই। ইয়াকে কৈছে আও।
হে অ'।
কালি এটা পাৰ্টি গৈছে আজি এটা পাৰ্টি তি গৈছে একেবাৰে ৰ খাই নাইকিয় ইমানেই ভাল পাইছে চিনেমাখন কিনো চিনেমা জানো
অ অ শুনিছো চোপা চুপি চলি আছে নহয়।
অ!
চিনেমা, চলি আছে যে সেইকানে চাই চে আমাৰ যোৱা হোৱা নাই বাৰু আমাৰ মালিক এতিয়া বৰ ভাল নাপায় চিনেমাত,
অ সেইটো কথা অ অ!
চাই বেয়া পায়। ময় বৰ ভাল নাপাওঁ মোৰতো বিষাই যায়।
উম!
তাকে এতিয়া আপুনি খালে নে নাই্,
না খোৱা না খোৱা মই আম খালো সেই মানুহ ঘৰতে আম খাই পেলাই এতিয়া, আকৌ বোলো নহয় এতিয়া নাক খাওঁ অকমান দেৰিকেহে খামা আৰু
অ! দেইকে
এ মাথাতটো বিখ খাই গৈছেগে মোৰ মানে কালি অপা এ ঠিক আছে হব দেই আকৌ ফোন এটা কৰিবাচোন বাৰু মনত পৰিলে,
হেল্ল'!